হেল্ল
হেল্ল
শুনা
হেল্ল
না পাই আছে।
হেল্ল, অঁ শুনা পাইছোঁ।
অঁ, ভালে আছে?
অঁ, আছো আপুনি?
আছোঁ আৰু। কি খবৰ? কি কৰে, কি কৰি আছে এতিয়া?
অঁ, মই এনে আছো আৰু।
অঁ, আজি ফোন কৰিলোঁ মানে আপোনাহতৰ লগত আমি ব্ৰমণ ব্ৰমণ কৰিছে নেকি এইবাৰ? ভ্ৰমণ সম্পৰ্ক অলপ আলোচনা কৰো।
ভ্ৰমণ সম্পৰ্ক কবা, কওক।
আপুনি ভ্ৰমণ কৰিছে নে নাই, কেতিয়াবা?
অঁ ভ্ৰমণতো বাহিৰত পৰিছো ভ্ৰমণতো কৰিছোয়ে। কিন্তু বেছি দূৰত যোৱা নাই আৰু।
অলপ অভিজ্ঞতা, কি অভিজ্ঞতা পালে ইমান দিন ভ্ৰমণ কৰি। আপোনাৰ পৰা অলপ জানিলে ভাল লাগিলে হয়।
অঁ, ভ্ৰমণ কৰি ছো মানে মই মানে গুৱাহাটীত থাকি কিনে কৰিছোঁ।
অঁ
অ, মোৰ ঘৰৰ পে মানে অঁ, পাঁচ ঘণ্টামান লাগে। আঢ়াইশ কিলোমিটাৰ তেনেকুৱা হ'ব। উম', তাতে গৈছো আৰু। অহা যোৱা কৰিছো, ফাষ্ট টাইমত ত ট্ৰেইনে দি অহা যোৱা কৰিছো।
কি ট্ৰেনেল-ট্ৰেনাৰ-ট্ৰেনৰ কি অভিজ্ঞ টা আছে। ট্ৰেইনৰ অভিজ্ঞতা খিনি কব নেকি? ট্ৰেইনত কেনেকৈ গ'লে কি কি প্ৰব্লেম হয়? কি কি অসুবিধা আছে?
অ', অসুবিধাটো মই মানে যোৱা টাইমত বেছি পোৱা নাই। অহা টাইমতহে পাইছো, মানে যোৱা টাইমতো মই চাৰিটা বজাত উঠি কিনিয়ে মানে চাৰিটা যিটোত ট্ৰেইন সেইটোত দি গৈছো, চিট এভেইলেবেল আছিলে।
হা
কিন্তু অহা টাইমত মানে অ, বহুত মানুহ থাকে মানে, পেচেঞ্জাৰ বহুত থাকে। এতিয়া মানে চিটটো পোৱা নাযায় সে বৰপেটা মানে গুৱাহাটীৰ পৰা বৰপেটা অহাৰ পিছতহে মানে ছিটটো খালী হয়। তেতিয়া বহিব পাৰো আৰু।
গুৱাহাটীত কিবা কিবি টো গুৱাহাটীত দেখিব লাগে বা চাব লগীয়া কিবা নাই নেকি।
অ, আছে আছে। গুৱাহাটীত থাকোতে মানে মই গৈছো তাতে। আ ফ্ৰেণ্ডৰ লগতো গৈছো। গণে--তিৰ ফালে চিটি মলত গৈছো। তাৰ পিছত আপোনাৰ বিশাল মাৰ্কেটত গৈছোঁ, চিৰিয়াখানাত গৈছিলোঁ। তাৰ পিছত ছায়েন্ঞ্চ মিউজিয়ামত গৈছিলোঁ।
ভ্ৰমণৰ ভ্ৰমণৰ অভিজ্ঞতা আছে আৰু না।
অ, ভ্ৰমণৰ অভিজ্ঞতা আছে আৰু আৰু স্কুলত আগতে মানে মই যিটো কৰষ্ কৰিছো। তাতে মানে বাছে দিয়ে মানে ডিউটিত লৈ গৈছে আৰু ভ্ৰমনৰ অভিজ্ঞতা আছে নথকা নহয়।
ভ্ৰমণ কৰি হলে ত' কিবি লৈয়ে যাব লাগে। তে
অ, অ। মানে লগত মানে মেণ্ডতৰিটো মানে আম আমি যেতিয়া ভ্ৰমণ কৰিছিলো বা ডিউটিত গৈছিলো। তে বস্তুবিলাক লৈ গৈছো, পানী লৈছো, ফ্ৰুটছ বা এইবিলাক মানে টিফিনত লৈ গৈছো। খাব কাৰণে, মানে আমি যিটো বস্তু লৈছো। মানে আৰু ফ্ৰেণ্ড বিলাকে যে লগত গৈছে, মানে চেম বস্তু লৈ যোৱা নাই। বেলেগে বেলেগ মানে লৈ গৈছো আৰু মানে যেতিয়া মানে টাইম পাইছো, ফ্ৰী টাইম। তেতিয়া বহি কিনে মানে চবে সেইবিলাক বগাই খাইছো আৰু। আৰু এজনী বা ফ্ৰেণ্ড আছিলে। বেষ্ট ফ্ৰেণ্ড। আ এজনী ফ্ৰেণ্ড আছিলে মানে বেষ্ট ফ্ৰেণ্ড। তাই ভ্ৰমণ কৰিব নোৱাৰে মানে, বাছত যাব নোৱাৰে। বমি কৰি থাকিছে মানে। সে এ সেইটোক মানে, মই মানে এই কৰিছো, গাইড কৰিছো। লৈ গৈছো মানে। কিবা কিবি কৈ কৈ লৈ গৈ মানে সিহঁত হেৰিটো মানে সেইবি টো ছেঞ্জ কৰি দিছো। এতিয়া মানে ভ্ৰমণ কৰিব পাৰে, প্ৰব্লেমটো নহয়।
মানে যেতিয়া আপোনাৰ ভ্ৰমণ কৰিলে মানে গাড়ীত। ভ্ৰমণ কৰিলে বা য'ত ভ্ৰমণ কৰিলে আপোনাৰ বমিটো বেছি হয় বমিটিং।
তিয়া মানে যিটো বস্তু লৈ ভাবিব আপুনি বমি হয় বুলি ভাবি থাকিলে মানে সেইটো মানে বেছি তেনেকুৱাও হয়, ফিল কৰিলে মানে বেছি হয়েই।
হয়-হয়।
আৰু আপুনি সেইটো নাভাবি বেলেগ চিন্তা কৰি থাকিব বেলেগৰ লগত কথা পাতিব থাকিব তেতিয়া সেই ফিলটো নহয় লাহে লাহে এইটো গুচি যায়
গুৱাহাটী আপুনি চিৰিয়াখানাতো গৈছিলে চিৰিয়াখানাত আপনি চাবলৈগীয়া কি কি আছে
আজিকালি চিৰিয়াখানাত তো বহুত কিবাকিবি থাকে আৰু আমি চিৰিয়াখানাত গ'লে জীৱ জন্তুৰ পৰা অভিজ্ঞতাও কিবা আহে
জীৱ জন্তুয়ে মানুহৰ লগত তেনেকৈ তাৰমানানে কি কৰে, সেইখিনিতো অলপ জানা দৰকাৰ আছিল
মই যেতিয়া চিৰিখানাত গৈছিলো তেনেকুৱা মানে বেছি বস্তু দেখা পোৱা নাই। এতিয়া বহুত দিন আগত গৈছিলো। এতিয়া বা কি-কি আছে তেতিয়া যাই কিনি মানে হৰিণতটো চাইছিলো। আ, তাৰপিছত চৰাইবিলাক চাইছো এ বানম-বান্দৰ বিলাক চাইছিলো- আহ, এইটো গন-গন্দৰ চাইছিলো।
বা আকৌ অ', গুৱাহাটী চিৰিয়াখানাতটো আমি কি কয় বাঘো দেখিবলৈ পাওঁ।
অ', অ', বাঘ আছে কিন তো' আমি যেতিয়া গৈছিলো বাঘটো নাছিলে তেতিয়া মানে, দেখা পোৱা নাছিলো।
অ'। তে এতিয়া আৰু নতুনকৈ তাৰমানে কদবা যোৱাৰ প্ৰগ্ৰাম আ, চিডুল বনাইছে নেকি যে এইবাৰ গৰমৰ বন্ধত আমি কদবা ফুৰিবলৈ যাম।
অ', মইটো ভাবিছিলো গৰমৰ বন্ধত অ', মোৰ হাজবেণ্ডৰ তাত যাম বুলি ভাবিছিলো বাহিৰত আছে হাজবেণ্ড।
অ', কিন্তু কিবা অলপ প্ৰব্লেম হৈ আছে যাব পৰা নাই। ইয়ে আলোচনা কৰিলে যাব পাৰিম, যদি ইচ্ছা থাকে হাজবেণ্ডৰো। বা বেলেগ ঠাইতো এটা ইচ্ছা আছে মোৰ যাব কাৰণে। সৰুৰ পৰা ইচ্ছা এইটো, যদি মিলে আৰু। যাম আৰু ভ্ৰমণ কৰিবৰ কাৰণে। তাৰ এক্সপিৰিয়েঞ্চ লৈ আহিম। এইটো ঠাইখন কেনেকুৱা।
ভ্ৰমণ কৰিব লাগে, বছৰত এবাৰ হ'লেও ভ্ৰমণত যাব লাগে। ভ্ৰমণ কৰিলে মানুহৰ জ্ঞান অৰ্জন হয়। ভ্ৰমণ মানুহৰ আচাৰ ব্যৱহাৰ, এইবিলাক আমি দেখিব পাওঁ। আৰু সমতো সময়-সময় যে তাৰ মানে কি বস্তু সময়তটো আমি উম।
আ, ভ্ৰমণ কৰিলে অকল যে নলেজটো বৃদ্ধি পায় এ তো কথা নহয় মানে ভ্ৰমণ কৰিলে মনটো ভাল থাকে।
হয়-হয়।
যেতিয়া এজন মানুহে চাব ঘৰত বহিয়ে বা কামত টেনচনত থাকে যেতিয়া ফ্ৰী টাইম পায়, বা যেনেবা অফ পাই ডিউটি অফ বা এনে কামৰ যিটো ছুটি পায়।
তেতিয়া মানে সেইয়া টেনচনটো এৰি খিনি মানে ফুৰিব লাগে। ফুৰিলে মানে সেই টেনচন বিলাক মানে গুচি যায় আৰু মনটো মানে ফ্ৰী হয়। ভাল লাগে। আৰু টেনচন কৰি থাকিলে ভ্ৰমণ নকৰিলে ঘৰৰ ভিতৰত থাকিলে মন টো মানে বেলেগ কিবা হৈ যায় বেমাৰৰ নিচিনা ৰোগীৰ নিচিনা মানুহজন
উম উম
তেনেকুৱা নাচাই ই য়ে আৰু তেনেকুৱা প্ৰব্লেম হয় বহুত কিবা ডিপ্ৰেশ্যনত যায় গুচি যায়।
ভ্ৰমণত গ'লেতো এটা বস্তু আৰু এটা বস্তু লক্ষ্য কৰিব লাগে বাহিৰৰ খোৱাটো আমি অলপ চাই চিন্তি খাব লাগে যেনে হোটেলৰ বস্তু খিনি খালে কি হয় - তাতে বহুত তাৰ মানে মছলা পাতি দিয়া থাকে মছলা পাতিৰ কাৰণে শৰীৰৰ প্ৰব্লেম হয়। পেটৰ প্ৰব্লেম হয়। সেইখিনিটো আমি যদি ভ্ৰমণে যায় সেইখিনিটো আমি অলপ নজৰ দিব লাগে লক্ষ্য কৰিব লাগে।
হয়
পানী খিনিও আমি হোটেলত পানী খিনি আমি কিনি খাব লাগে বা যিটো যিটো পাৰিলে আমি সিজাই খাব লাগে পানী খিনি
অঁ মানে হোটেলত যিটো পানী নৰ্মেলি পানী দিয়ে সিহঁতে সেইবিলাক খাবই নালাগে। মানে পেকেটৰ যিটো আমি বটল কিনি পাও সেইবিলাকে খাব লাগে।
আৰু স্পেচিয়েলি মাছ মাংসটো বহুত দিনীয়া ফ্ৰীজত থাকে সেইখিনি নষ্ট মাত মাংস আমিতো গুম নাপাওঁ কিমান দিনৰ বস্তু আমিতো একদম তাজা বস্তু নাপাওঁ। সেইকাৰণে হোটেলত খোৱাটো আমি অলপ তাৰ মানে এৰাই চলিব লাগে। ত আমি অ আজি বহুত কথা পাতিলোঁ পিছত আৰু বেলেগ টপিক লৈ কথা পাতিম
হয় আৰু কিবা জানিব লগা থাকিলে
নাই আমি আৰু ঠিক আছে ভ্ৰমণ সম্পৰ্কে মই মৰো ময়ো পিছত আলোচনা কৰিম ভ্ৰমণ লৈ ঠিক আছে গুড নাইট।
ঠিক আছে